কি কৰি আছা?
এ বহি আছো, তুমি কি কৰি আছা?
মইয়ো বহি আছো।
অ' মই ৰাতিপুৱা চাহ খাইছো। ছিলো, তুমি কি খাইছা?
ময়ো চাহ খাইছিলো, বিস্কুট দি কেক দি।
তুমি কি খাইছা তুমি কি খাইছা?
এতিয়া ঘৰতে আছা?
হয় ঘৰতে, তুমি ক'ত আছা? হয় ঘৰতে।
ময়ো, ময়ো বহি আছো। ঘৰতে, গা ধুম এতিয়া।
অ' আজি তোমালোকৰ ফালে ব
দুপৰীয়া কেইটাত ভাত খোৱা?
মই দুপৰীয়া খাওঁ তোমাৰ দুটামানত আজি তোমালোক ফালে বতৰ কেনেকুৱা
বতৰ আজি অকণমান ঠাণ্ডা আছে কেইদিনমান দিছে বহুত বেছি গৰম আজি ৰ'দ নাই গৰম আছে কিন্তু ৰদ কম আজি তোমালোকৰ ফালে কেনেকুৱা
আমাৰ ফালে তোমাৰ ৰ'দ আছে মানে ৰ'দতটো কম আৰু অলপ অলপ অলপ বতাহ আহি আছে যে সেইকাৰণে মানে গৰমটো ইমান লগা নাই আৰু যোৱা দুইদিন ধৰি একদম বহুত গৰম দিছিলে ৰ'দো দিছিলে বতাহও নাছিলে সেইকাৰণে যোৱা দুইদিন বহুত গৰম লাগিছিল ছিলে এতিয়া আজি অলপ গৰমটো কমিছে
হয় আমাৰ ফালেও আজি কম বহুত বে
আহি আছে নেকি বতাহ চতাহ
বতাহো নাই আজি মানে বতৰটো অকমান ঠাণ্ডা আছে কেইদিনমানতকে
অ অলপ ঠাণ্ডা থাকিলেই ভাল নহ'লে গৰমটো দিলে একদম বেছি মানে অসহ্য হৈ যায় আৰু বেমাৰ চেমাৰো হোৱাৰ চান্স থাকে
হয় আৰু কাৰেণ্টটো কাটি দিয়ে
হয় কাৰেণ্ট কাটি দিলে আকৌ গৰমো লাগি যায়
কতো ওলাই যোৱা নাই আজি
হে কি কৈছা
হেল্ল' ক'তো ওলাই যোৱা নাই আজি
ন
হয় তুমি আজি ক'তো ওলাই যোৱা নাই
আজি যোৱা নাই এতিয়া আবেলি টাইমত যাম চাগে ৰাস্তাতস্তাত তোমালোকৰ ঘৰত গছ গছনি আছে
গছ গছনি আছে মানে আছে গছ গছনি বহুত আছে
হয় গছ গছনি তোমাৰ কেনেকুৱা গছ গছনি লগালে মানে ভাল লাগে
হয় ফল মূল গছ হয় হয় আৰু এতিয়া হেৰি আম লিচু চিজন আহিছে আছে আম আছে লিচু আছে ফল মূল আছে
হয় আৰু ফল মূল হয় আছে আৰু তোমাৰ ফল মূল গছৰ পৰা ফল মূল খাবও পাৰি বিক্ৰী কৰিবও পাৰি আৰু লগতে তোমাৰ তাৰ পৰা কাঠৰ সামগ্ৰীও বনাব পাৰি
হয় হয় হয় তোমাৰ চাওঁক পোৱা যায় গছ
হয় আৰু গছ গছনি গৰত থাকিলে হয় ঠাণ্ডা থাকে আৰু গছ গছনি য'ত মানে গছ গছি নাথাকে তাত কিন্তু চাবা গৰমটো অলপ বেছি হৈ থাকে
হয় হয় আৰু তুমি ধৰা নিজৰ ঘৰৰ ফল খাব পাৰা কিবা মেডি নিদিয়াকে ধৰা খাব পাৰা নিজৰ ঘৰৰ বস্তু খালে কিবা এটা ভাল লাগে
আমি যিমান পাৰোঁ গছখনি লগাব লাগে
হয় গছ গছ নী লগাব লাগে
হয় আৰু চবকে মানে আমি ক'ব লাগে যে গছ গছনি কাটিব নালাগে আৰু গছ গছনি হয় আৰু সৱকে আমি কব লগে যে গছ গোচনি কৰিব নালাগে আৰু বেছিকে ৰুব লাগে তেতিয়া মানে আমাৰ পৰিৱেশটো অলপ ঠাণ্ডা হৈ থাকিব গৰমৰ হেৰিটো টেম্পাৰেচাৰটো অলপ কমি থাকিব
হয়
তাৰ ফালেতো আৰু বেছি গছ গছনি যিমান পাৰি আমি ৰুবও লাগে আৰু মানে সেইবোৰক খ হয় আৰু সেইবোৰক চোৱা চিতা কৰিব লাগে যাতে গৰু ছাগলীয়ে খাই নেপেলায়
হয় হয়
কাৰণ বহুত মানুহে নিজৰ ঘৰত গছ গছনি নাথাকিলে তাস্তাত যিবিলাক গজছিনি ফল মূ থাকে তাৰ পৰা ফল মূল খাই সিহঁত যায় ঘৰত টো গছ গছনি নাথাকে
অ
ৰাস্তাৰ ফালে তোমালোকৰ কোনোবাই গছ টছ লগাই নেকি
গছ হয় গছ লগাইছে বহুত গছ লগাইছে
হয় মানে ঘৰতো লগাব লাগে ৰাস্তাৰ কিনাৰতো লগাব লাগে তো লগাব লাগে হয় গছ গছনি কাটিব নালাগে চবকে ক'ব লাগে যে গছ গছ কাটিব নালাগে গছনি কাটিলে এতিয়া চবেই গম পাই আছে যে কিমান গৰম বাঢ়ি আছে সেইটোতো চবেই জানিয়ে আছে যে গছনি কটাৰ কাৰণে হৈ আছে আৰু গছ গছনি কম থকাৰ কাৰণে গছনটো অলপ বেছি থাকে
উম হয়
হয় আৰু আমি যেতিয়া এতিয়া যদি লক্ষ্য কৰোঁ যে পাহাৰ পাহাৰ পা সেই অঞ্চল গিলা গৰম দিলো এ সেইবিলাক অঞ্চল মানে তাত মানে পাহাৰ পাহাৰীয়া এলেকা না তাত মানে গছ গছনি বহুত থকাৰ কাৰণে বতাহ সদায় আহিয়ে থাকে আৰু ৰ'দটো বেছি নালাগে
হয় হয়
সেইকাৰণে কৈছোঁ মানে সেই প্ৰতিটো অলপ লখা হেএ
তুমি ফুৰি ভাল পোৱা ন
হয় মই সেইবিলাক ঠাইতে পুৰো ধৰা পাহাৰীয়া ঠাই বা নদীৰ নদী থকা ঠাই
অ বছ বছ শুনি থকা ঠাই ন পাহাৰীয়া
তোমালোকৰ লগৰত পুখুৰী চুখুৰী আছে
পুখুৰি আছে এটা বহুত ডাঙৰ পুখুৰী বহুত মাছ আছে
অ তাত কি কি কি কি প্ৰকাৰৰ মাছ আছে হয় পুখুৰী আছে তিনি চাই কেইটামান আছে তোমালোকৰ পুখুৰীত কি কি প্ৰকাৰৰ মাছ আছে
ডাঙৰ ডাঙৰ বহুত ডাঙৰ ডাঙৰ ডাঙৰ মাছ
হয় আমাৰ পুখুৰীত তোমাৰ ৰৌ মাছ আছে চন্দা আছে বাহু মাছ আছে আৰু আকৌ তোমাৰ সৰু সৰু মাছ যে হয় সৰু সৰু মাছো আছে
সৰু মাছবোৰ খাই বেছি ভাল লাগে
হয় সৰু মাছবোৰ খাই বেছি ভাল লাগে
তুমি ডাঙৰ মাছ ভাল পোৱা নে সৰু মাছ ভাল পোৱা
মোৰ মানে ভাল মাছ হ'লে চব মাছেই ভাল লাগে ধৰা ডাঙৰ মাছ বাহু ভাল লাগে ডাঙৰ বৰালি ভাল লাগে আকৌ সৰু মাছো বশু ধৰা সৰু মাছৰ ভিতৰত পুঠি মোৱা এইবিলাক ভাল লাগে
হয়
তোমালোকৰ ঘৰৰ পৰা কোনোবাই নদীৰ নদীৰ পৰা মাছ মাৰে নেকি
নদীৰ পৰা তেনেকুৱা মানুহ নদীৰ পৰা আমি কিনিয়ে খাওঁ বেছিভাগ তেনেকা নামাৰে তোমালোকৰ কোনোবা আছেনে
হেল্ল'
হেল্ল'
হয় নদীৰ পৰা মানে কিনি খোৱা তোমালোকে
কিনি খাওঁ হয় তোমালোকৰ
ভালে হ তোমাৰ আমাৰ ঘৰত নামানে আমাৰ গাঁৱৰ মানুহ আছে সিহঁতে মানে নদীৰ পৰা মাৰে ইয় নামাৰে আগতে মাৰিছিলে তেতিয়া মানে নদীত মাছো বেছি আছিলে তেতিয়া সিহঁতে মাৰি কেনে বিক্ৰী কৰে তাৰপিছত আমাৰ ঘৰত কিনি আনিছিলে
এতিয়া মানে ধৰা হেৰি পানী বেছি হৈ গ'ল নহয় সেই
আৰু এতিয়া হয় আৰু এতিয়া মাছ মৰাাও বন্ধ হৈ গ'ল যে নদীত সেইকাৰণে আগতেতো মাছ মৰা আছিলে তেতিয়া মাৰিছিলে মানুহে তেতিয়া মাছ মৰাও বন্ধ হৈ গ'ল
এতিয়া পানীও বেছি হৈ গৈছে
হয় আৰু বাৰিষা কালত তোমালোকৰ ফালে বানপানী হয় নেকি
হয় হেল্ল'
হয় তোমালোকৰ ফালে বাৰিষা কালত বানপানী হয় নেকি
বানপানী হয় বহুত বেছি হয় তোমালোকৰ ফালে হয়
আমাৰ ফালেও হয় বানপানীয়ে কিবা মানুহৰ ঘৰ দুৱাৰ ভাঙে নেকি বা কিবা ক্ষতি চতি খেতি বাতিৰ কিবা ক্ষতি চতি হয় নেকি
খেতি বাতি ধৰা ধান চান খেতি বাতি কেতিয়াবা বেছি ডাঙৰ হলে ক্ষতি হয় মানুহৰ গৰু ছাগলীৰ থকাৰ অসুবিধা হৈ যায় মানুহৰ হেৰি থকা অসুবিধা হৈ যায় তোমালোকৰ ফালে
খেতি বাতিৰ ইমান ক্ষতি নহয় কিন্তু মানে মেইনল মেইনলি ক্ষতি হয় তোমাৰ গৰু ছাগলী গৰু ছাগলীৰ বেছি মানে ক্ষতি হয় সিহঁতৰ মানে পথাৰত পূৰা পানী হৈ যায় না সিহঁতৰ মানে খোৱাৰ অভাৱ হৈ যায় ভিতৰত ঘৰতে খুৱাব লাগে সিহঁতক ঘৰত ইমান সিহঁতৰ কাৰণে ইমান খোৱা বস্তু ৰেডি নাথাকে সেইকাৰণে মানে অলপ অসুবিধা হৈ যায় আৰু ৰাস্তাটো গাড়ী গাড়ী মটৰ থাকে ৰাস্তাত নিব নোৱাৰি
হয় আমাৰ ফালতে
হয় মানুহতকে মানে গৰু ছাগলৰ অসুবিধাটো অলপ বেছি হয়
তোমালোকৰ হয় ন অসুবিধাটো এনেকুৱা অসুবিধা
হয় এনেকুৱা অসুবিধা হয় বানপানী বুলি ধৰা কেতিয়াবা বেছি হৈ যায় নহয় তেতিয়া অসুবিধাটো হৈ যায় কম হলে ধৰা ঘৰত নোসোমাই পানী তেতিয়া ইমান অসুবিধা নহয়
আৰু বানপানীৰ বানপানী মাষ্টাৰ নেকি কনোবাই
হয় বা বানপানীত মাছ মাৰে পুৰা একদম ফূৰ্তি কৰি মাৰে
হয় বানপানী হয় নতুন পানীৰ মাছ মাৰিও ভাল লাগে নদীৰ মাছ হয় নদীৰ মাছবোৰ মাৰিলেও ভাল লাগে নদী অহা মাছবোৰ
আৰু পানীৰ পানীৰ লগত পানী যেতিয়া পানী আহে তেতিয়া পানীত আমি লগে লগে নামি নালাগে কাৰণ নতুন পানী যেতিয়া আহে তেতিয়া মানে বেমাৰ বেমাৰ হোৱাৰো চাঞ্চটো বেছি থাকে
হয় হয় হয়
যেতিয়া পানীটো সোমাই তেতিয়া লেতেৰাও বেছি থাকে পানীত
হয় ঠাণ্ডাও থাকে বেছি আৰু লেতেৰা বহুত জেগাৰ পৰা আহে নহয় মানে লেতেৰাতটো বেছি থাকে
নিজে মানে অলপ
খাবত হয় খাবালে দ লাগে তেতিয়া
অ ঠিক আছে হ'ব পিছত কথা পাতিম